অঁ কি কৰি আছা
শুনিছ নে বোলো
অ' শুনিছোঁ। কি কৈ আছা? শুনি আছোঁ। কওঁক কোৱা।
অ' ভোট জলকীয়া আচাৰখিনি বোলো এই ৰ'দত দিবলৈ আহিছিলোঁ।
অ' জলকীয়া আচাৰ বনাইছা?
বনাইছিলোঁ অলপ। এয়া ৰুইছিলোঁ যে জলকীয়া?
অ'।
উম বনাওঁ।
সৰহকে কৈছিলানে? জলকীয়া?
মই মানে এইবাৰ- এইটো এইবাৰ প্ৰথম বনাইছোঁ।
অ'।
কেনেকে বনাইছা জলকীয়া আচাৰ?
শুনিছা? তোমাৰ নেটৱক
অ' শুনিছোঁ দিয়া।
কিবলৈ নাপালে। পোক লাগি যায় যে। নোৱাৰি। বেছি কিবলৈ। তুমি নেটৱৰ্ক পোৱা জেগাত যোৱা।
অ' - অ', অ' - অ'। অ'। কোৱা কেনেকে বনোৱা কোৱা, জলকীয়া আচা
অ' তাৰপিছত সেই জলকীয়াতো ধুই কৰিতো ল'বই লাগিব আৰু। ৰ'দত দিলোঁ দুদিন। তাৰপাছত ৰ'দত দি মানে, দুভাগকে বনাইছ ছোঁ মই। অলপখিনি বনাল কেনেকে তোমাৰ সৰু-সৰু টুকুৰা কৰি ল'লো। সৰু টু কুৰা কৰি লৈ পেলাই তোমাৰ নি আকৌ ৰ'দত দি শুকুৱাইছোঁ। তাৰছত তাতে সেই জলকীয়াখিনি দিলোঁ। দিলে লে শুকান মছলা বা জিৰা
অ'।
ধনিয়া গুৰা সেইবিলাক, সেই তেনেকে সেয়া প্ৰথম প্ৰথম খিনি তেনেকে বনাই বাইছিলো, সৰু-সৰু টুকুৰা কৰি পেলাই বনাইছো। সেইখিনি ইমান কষ্ট নাই। তাৰ পিছত এয়া আৰু অলপ বঢ়াইছো।
অহ।
এইখিনি আকৌ ক অ' দে ধুই ক'ত ধুই ৰ'দত ৰ'দত শুকুৱাই শুকাই ললো অলপ, পানীটো যোৱাকে আৰু তই বনাই লৈছো, কৰি লৈছো কৰি পেলাই হেৰি আকৌ কেৰাহীত মানে সে তেল ললো, তেল খিনি গৰম কৰিলো। লগৰি লৈ পেলে সেইখিনি তাতে বাকি দিছো যিখিনি পেষ্ট হৈছিলে জলকীয়াৰ ভোট জলকীয়াৰ যিখিনি পেষ্ট হৈছিলে সেইখিনি তাত বাকি দিছো। দি লৈ পেলাই সেই সেইখিনি আঁতৰাই লও, আঁতৰাই পেলাই বেলেগ এখন কেৰাহীত আকৌ সেই ধনীয়া গুটি তোমাৰ ডালচেনি ইলাচি, জিৰা-জিৰা এই খিনি শুই শুকান যিখিনি গোটা মচলা থাকে।
অহ।
সেইখিনি কেৰাহীটোত অলপ সময় গৰমকৈ ভাজিছো।
অ'।
আজিলৈ সেইখিনিও আকৌ মিক্সিত বনাই পাউদাৰ কৰি লৈছো।
অহ অ'।
লৈ পেলাই হেৰি যিখিনি তোমাৰ তেল গৰম হৈ পেলাই হেৰি দিছিলো, ভোট জলকীয়া দিছিলো
অহ।
তাতে এয়া নিমখ দি নিমখ দি পেলাই আকৌ এই মছলা খিনি দি পেলাই ঢালি দিছো আৰু
অ', -অ' প্ৰথমে কি এইখিনি জলেকীয়া খিনি মিক্সিত মানে অকমান মিহি মিহিকে যে
অ মিহিকৈ বনাই লৈছো মিহিকৈ ললে মানে কি টুকুৰা টুকুৰি কিয়ও এক তাকে বনাইছিলো টুকুৰা টুকুৰাটো হলে কি হয় জানা টুকুৰা- টুকুৰা খিনি হ'লে তোমাৰ কন খাব নোৱাৰি যে পেলনি যায় এই এনেকে পেষ্ট বনাই পেলাই ধ মিক্সিত পিচি ল'লে তোমাৰ গুডা হৈ যায়ছে অকনমান ল'লেই হয় আৰু এইটোৰ টেষ্ট বেছি হয় মই এইকেইদিনা খন সেয়া বৌজনী আহিছিলে তাচত অকমান খাই চাইছিলে খাই চাওঁতে কৈছে বহুত ধুনীয়া হৈছে মানে সেই পেষ্টটো যিখিনি বনাইছিলো সেইখিনি খাইছিলে
সৰহকে বনাইছে
তাকে তেতিয়া সেই- সেই বৌজনীয়ে মানে দোকান দিয়ে তাৰপিছত বৌয়ে মানে মোক কৈছে -কৈছে দোকানত তেনেকে বিক্ৰী কৰিবলৈ লাগিব বুলি কৈছে ত মোক কৈছে টেমা এনেকা বত তল চিষ্টেমত বা পেকেটিং চিষ্টেমত তুমি কৰি দিয়া যদি কৰি দিবা তেনেকে বুলি ক'লে
অ মোক অলপ দিবা খ খাব কাৰণে মই খাইছ ৰব
অ তাৰ পিছত হেৰিয়া অ সেই ব বৌয়ে সেই তেনেকে কৈছে যে হয়তো দু অ দোকানত দিব নহলে বুধবাৰে বজাৰ বহে যে ইয়াত বুধবাৰৰ বজাৰতো তুনেকে দিয়া কথা কৈছে
অ কৰিব
অহ কছে সেইয়া বনাই চাই যেতিয়া এটা সৰু সুৰা ব্যৱসায় নিচিনাই হব
আহ
কলে সেই তেলো বহুত লাগে আৰু এতিয়া মই ভাবিছো তাতে সেই জলকীয়া খিনিতে মই সৰিয়হ দিম বুলিও ভাবিছো বগা সৰিয়হতো যে অ বগা সৰিয়হতটো দিম বুলি ভাবিছো তাকেই ভাবিছো তোমাৰ মৰিগাঁও এই যে গৈছে- আজি ক'বলৈ নহ'লে কিন্তু মৰিগাঁৱত- তোমাৰ সেই দোকান বিলাকত এ চিচাৰৰ বৈয়াম যে সৰু সৰু পায়।
অ পায়।
ত্ৰিশ টকা মানকে লয় পচিশ ত্ৰিশ টকা মান কে লয় এটাত। কিন্তু দেখি আকৌ সেইকেইটাত আকৌ দেখি ধুনীয়া লাগে কিন্তু সেইকেইটাত তুমি- ভৰাবলে গ'লে কিন্তু এফালতে চাব গ'লে লোকচান হ'ব, মানুহে ইমান পইচা দিবলৈও মন নকৰে নহয়। ইমান খিনি দিব মন কৰিব- জানো
অ তথাপি কৰিছো আহ প্ৰথম-
অ কি কিন্তু কিন্তু প্লাষ্টিকত দিলে তোমাৰ ভাল নালাগে দেখি। দেখিবলৈও ভাল নালাগে প্লাষ্টিক -
অ নহয় হেৰি ইয়াত পেকেট চিষ্টেম যে, পেকেটত- দুলৈকে আৰু কিনিব নহয় কিনা মানুহ এটা পেকেটত বিশ টকা বিশ টকাকে হ'লেও- গম পালা সেয়া যে সৰু সৰু যে পেকেট বিলাক- পাই যে এনেকোৱা হেৰি কৰা।
উম জীপ লগ থকা যে।
তাত দিলে কিনিব দিয়া বিশ টকা বিশ টকা পেকেট ল'ব। কিন্তু চাই চাই চাবলে দিব- পাৰিবা নহয় কিমান কেইটকা হয় নে নহয়। মৰিগাঁৱত গ'লে তেল তেল অকণমান- সৰহকে লৈ আনিবা আনি বনাবা। ঘৰতে জলকীয়া কৰি চায় যদি আৰু।
উম এই কিন্তু সেই যিকেইটা চিচাৰৰ টেমা কেইটা যে- চিচা বৈয়াম কেইটা দেখিয়ে - আকৌ ধুনীয়া লাগে। সেইকেইটা দেখি আকৌ ধুনীয়া লাগিব, উম আচাৰ কন তাত ভাল- খাই দিলে মানে দেখিব বহুত ভাল লাগে।
অ সৰহকে বনাইছা যদি অলপ লৈ আহিবা।
অ চিচাৰ বৈয়ামটোতে দিওঁ বুলি ভাবিছো, নে প্লাষ্টিকটোতে দিওঁ বুলি ভাবিছো। উম ভাল হয় কিন্তু চিচাৰ বৈয়ামটো সেই ত্ৰিশ টকা মানকে- পৰিব আৰু।
অহ অহ। এই প্লাষ্টিকৰ আজিকালি অ- প্লাষ্টিকৰ সেইটো দিয়ে নহয় সেই দোকানৰ পৰা আমি কিনি আনো নহয় মা মানুহজনেও কিনি আনে কবাত পালে ভোট জলকীয়া মানে এনেকোৱা প্লাষ্টিকৰ সৰু যে পঞ্চাশ টকা নে ষাঠি টকা লয় জানো এনে কিনি আনিছে আছে নহয় মৰিগাঁওপা উম এনেকে চোন বনাবও পাৰি পাৰিমেই বোলো। কৈছিলো আও জলকীয়া আচাৰ অ টেমা যে প্লাষ্টিকৰ টেমাহ সৰুও যে অ অ সৰু সৰু টেমা যে প্লাষ্টিকৰ।
উম এতিয়া মই যে যিটো চিচাৰ বৈয়ামৰ কথা কৈছো অ উ সেইটো বয়েমত তোমাকে দেখি পেলাই মানে ভাল লাগে সেইটো আচাৰ ভৰাই দিলেও দেখি সি ধুনীয়া লাগিব মানে কিন্তু ধৰিবও আকৌ সৰহ দেই সেইটোত সেইটো সৰহকে ধৰিব কিন্তু এতিয়া সেয়া তেনেকে বুলি কলে মানুহে ধৰা দিব মন কৰে বা নকয় লয় বা নলয়। একো এটা লাভ নাথাকিলে ব্যৱসায়। হয় নি স্নেহ কৰিও তো একো নহব কাৰণ তেলত তেলৰ দাম যি ধৰা এতিয়া তেল খিনিতো বহুত যায় আচাৰত তো বহুত তেল লাগে
অ তুমিতো কৈ‌ চোৱা প্ৰথম বনা বলে দিছো। কোৱা কি কৰে সেনে নহয়।
অ তাকে এতিয়া সেয়া তেল আৰু অ আৰু তেল দিবও লাগিব তাৰ পিছত তোমাক সৰিয়হ দিম বুলি ভাবছো সৰিয়হো দিব লাগিব দিব লাগিব
অ সৰহকে বনাবা নহলে বহুতে কিনিব দিয়া জানি আমিওঁতো কিনি আনিব পাৰিম ন
অঁ
স্কুলতো সকলোৱে। কিনিবই ন স্কুলত দিলে কি সকলোৱে কিনিবই এনেকে কিনিবই হেনে নহয়। চাহ লৈ যাওঁ। জলকীয়া, চাহ এনে কিনা জলকীয়াবিলাক হেৰি জ্বলাই নাইয়ে। বজাৰত ওলোৱা জলকীয়াবিলাক। এনেকে যদি আচাৰ লৈ মানে লৈ যোৱা হয়, চবে কিনিব সকলোৱে কিনিবই জলকীয়া আচাৰ। এতিয়া নিকিনা মানে কোনো হেৰিয়ে নাই। চবে ল'বই মানে সকলোৱে
উম, উম।
স্কুলতো লৈ আনিবা। ভাত খালা?
জলকীয়া আছিল কিন্ত মানুহক অলপ লাগেই। অকন ভাত কেইটাৰ লগতে অ, ভাতকেইটা লগতে। গাৰ্জেনটে গম পাই গাৰ্জেনও কিনিব পাৰিব।
অ। কিনিব পাৰিব, সিহঁতেও কিনিব। অ। বহুতে হেৰি লব দিয়া। তুমি লৈ গলে হ'ল আও। বহুতে ল'ব দিয়া জলকীয়া আচাৰ। আমাৰ কাৰণে জলকীয়া আচাহ লাগেই। ভাত খাব কাৰণে জলকীয়া আচাৰকন হলে বা বেলেগ আচাৰ অকন হলে, সেনে নহয় ত জলকীয়া আচাৰ তো জ্বলা জ্বালাটো লাগেই
জলকীয়া নহলে ভাত খাবই নোৱাৰি।
অ, এতিয়া নিমখ ভাত হলেওঁ জলকীয়া অকমান লওঁ বুলি সানি খাব কাৰণে পাৰ যায়। জলকীয়া নহলেতো ভাত একেটা খোৱাই নাযায়।
বনাইছিলো। আগতেওঁ মই সেই তেনেকে তোমাৰ জলকীয়া জল জলফাই আচাৰ তেনেক ঘৰত থাকোতে।
ৰবাচোন জলফাই আচাৰটো জলফাই আচাৰটো বনাইছা যে জলফাই আচাৰটো কেনেকে বনাইছা? জলফাই আচাৰ টো
জলফাই এতিয়া বনোৱা নাই। মই আগতে বনাইছিলো, আগতে বনাইছিলো। জলফাই প্ৰথমতে ধুই পেলাই তোমাৰ সিজাই ল'ব লাগে অকমান। অকমান
এ মানে গৰম পানী সিজাই ল'ব লাগে।
অ গৰম পানীত অকণ সিজাই লব লাগে। লৈ পেলাই সেইখিনি উঠাই দিলা নহ নহয়। পানী টো টোকা পিছত ধৰা অলপ ঠাণ্ডা হৈ যাব যেতিয়া পানীটো তেতিয়া তুমি তাত অকমান হালধী আৰু নিমখ অকমান সানি পেলাই ৰ'দ ৰ'দত দিব লাগিব। তুমি গোট গোটা গোটাকেও দিব পা পাৰা বোলে নাই, টুকুৰা কৈ-কৈ কাটি দিওঁ। অ' অ' ভেঁকু সেইটোৱেই, পানী থাকিলে ভেঁকুৰি যায়, পানী থাকিলে ভেঁকুৰি যায়। পানী অকণো থাকিব নালাগে আচাৰত, তুমি যি আচাৰে নবনোৱা, যদি পানী লাগে তেনেহ'লে ভেঁকুৰ উঠেই।
অ'।
এতিয়া তোমাৰ সেই খিনি ধৰা, পানী ন যেতিয়া নাইকিয়া হৈ যাব, শুকাব। শুকালে তুমি তাত নিমখ অকন আৰু হালধি অকণ দি পেলাই তুমি দুই তিন-দিন ৰ'দত দিব লাগিব। কাটি-কাটি, টুকুৰা-টুকুৰ কৰি পেলাই ধৰা ৰ'দত দিলা নহয়! হয়। তাৰ পিছত ধৰা শুকাই আহিলে আও, এতিয়া বহুত শুকাবলৈও দিব নালাগে। তাৰপাছত শুকাই অহা পিছতে তুমি সেইখিনি ধৰা, গৰমতেল কৰিলা, গৰমতেলতে তুমি নিমখ হালধি দিলা। দিলে মছলা, গোটা মছলা যি তুমি তাতে সেইখিনিও দি দিব পাৰা। বা যদি সেইখিনি ন তুমি গৰমতেলত তেনেকে নকৰো বুলি ভাবা, সেই গোটা মছলা সেইখিনি গুড়া কৰি লৈ পেলাই সেই আচাৰখিনিৰ লগত সানিলা। সানি লৈ পেলাই তাত নিমখ-চিমখো দিলা। আৰু সেই যিখিনি তেল এক্সট্ৰাকে গৰম কৰা যায়। সেইখিনি ঠাণ্ডা হোৱাৰ পিছত ঢালি দিলেই হ'ল।
অ'।
ঢালি দি পেলাই আৰু তাত নেমুৰস অকণ দিবা ভা ভিনেগাৰ দিব লাগে। ভিনেগাৰ দিলে আচাৰটো বহুত দিনলৈ ভালে থাকে।
অ'। মই বনাই, মই বনাই মানে বনাইছিলো যদিও মানে, ভাল হোৱা নাই। ভোক কুৰি গৈছে মানে জলফাই আচাৰ, মোৰ দেখা পালে মানে জলফাই আচাৰটো, ভিনেগাৰটো দিছ দিলোঁ, তথাপি মানে ভালকে ৰ'দত নুশুকালে চাগে, মানে এই জলফাইটো।
পানী থাকিলে হয় তেনেকুৱা।
ভুকু গ'ল কেইদিনমানৰ পিছতে
মই মিঠৈ হেৰি বগৰী আচাৰো বনাইছিলো নহয় এবাৰ ইয়াত
অ
হেহে হ'লা আৰু অকনমান হে আছে অ এইখন ভাল আছে ব বগৰী কেইটাহে তোমাৰ মানে অকমান লাষ্টৰ ফালে পালো যে
অ আহ অ এয়া হ'ব দিয়া নহলে অ আহ -আহ -আহ -আহ
ছিলো অ
আহ হব দিয়া নহলে
উ